হেল্ল' শুনিছানে ভণ্টি?
অ' শুনিছো দিয়া।
কি কৰিছা।
উম, মায়ে লেটেকু কেইটামান আনিছিলে। বজাৰ পৰা তাকে, এতিয়া বহি পেলাই খাই আছো।
অ' ভালেই দিয়া মিঠা নে?
মিঠা বুলিব নোৱাৰো সে টেঙা মিঠা, টেঙা মিঠা।
মইও সেইদিনাখন মানে জাগিৰোদতে ট্ৰেইন ষ্টেচনত মানুহ এজনীয়ে বিক্ৰী কৰি আছিলে মই খাই ভাল পাওঁ যে কিনি পিনে ললো এটা পলিথিনত হেৰিকে লৈছে ত্ৰিশ টকা মানকে ল'লে নেকি? বৰ ধুনীয়া লাগিলে খাই টেঙা মিঠা, টেঙা মিঠা। অলপ হেৰি লগত কৰাচোন এইটো কি বুলি কয় এ নিমখৰ লগত খোৱাচোন। বৰ ধুনীয়া লাগিব মিঠা টেঙা, মিঠা টেঙা লাগিব তাৰ পিছত।
নিমখৰ লগতো খায় নেকি?
অ' নিমখৰ লগত খোৱাচোন। তুমি অলপ টানকে কবা নেকি মানে মাত বোৰ অলপ ভালকে শুনা পোৱা নাই মই
আহ, শুনা নাই ন।
জোৰে জোৰে কবাচোন।
এতিয়া শুনিছা।
অ' শুনিছো দিয়া অলপ স্পীড কবা হা মানে এনেকুৱা লাগে উ মানে ভালকে শুনা নোপোৱাতোই লাগে মানে।
এই নেটৱৰ্কতো বৰ প্ৰব্লেম দি আছে ইয়াত।
অ' অ' অ' বাকী ভাত পানী খালা।
খালো খালো তুমি খালা।
অ' খালো দিয়া।
কিহৰ লগত খালা আজি।
আজি কচু কলা কচু যে, ঠাৰি কচুটো যে সেয়া তাৰপিছত মুৰ্গী মাংস অহ, সেনেকে খালো আৰু আহ ভালেই
তুমি বনাইছানে।
নাই নাই মোৰ মায়ে বনালে। বৰ ধুনীয়া বনাই তো মোৰ মাও একেবাৰে কছো মোৰ মা মানে একেবাৰে বৰ ধুনীয়া মইও খাই ভাল ভাল পাওঁ।
উম, উম।
বৰ ধুনীয়াকে বনাই একেবাৰে। তাকে ইমান গৰম পৰিছে নহয়, অশান্তি লাগিছে গ'ম পাইছা নে বৰষুণডাল দিলে পতকে বৰুণো দিলে মই সেনে কাপোৰ চাপোৰ চপালোগে। ৰ'দত মানে ৰ'দ দিছিল ন তাৰ পিছত যি ৰ'দ। দিছে বা গৰম লাগি গৈছে, ভাত খোৱা টাইমতটো খাব পোৱা নাই মানে ভালকে একদম ৰ'দৰ কাৰণে। গৰমৰ কাৰণে তাৰ পিছত এতিয়া আকৌ ডাৱৰীয়া কৰিছে, কি যে হৈছে নহয় মানে।
এতিয়া ডাৱৰীয়া কৰিলেও মানে গৰমটো মানে এৰা নাই বুজিছা।
উম সেইটোয়ে টো কৈছো মানে গোপ গোপনি এটা। এতিয়া হেৰি দেখি যায় যে এইয়া ইউৰোপ, - পত যে, কিমান বেয়াকে গৰম পৰিছে। সিহঁতৰ অ' ফৰঠ ফৰটি ওৱান ডিগ্ৰী ফৰ্টি সেনেকুৱা ডিগ্ৰী হৈ গৈছে সিহঁতৰ। কিন্তু মানে সিহঁতৰ কি জানা সিহতিতো আগৰ সিহঁতৰো সেইবিলাক ঠাণ্ডা জেগা হয়, হয় নে সিহতে মাইনাচ মাইনাছতে থাকে মাইনাচ কিমান মানতে থাকে ঠাণ্ডাত। টেম্পচাৰ সিহঁতৰ ত' সেইটো কাৰণে এতিয়া যেতিয়া প্লাছত পিনে ইমান গৰম হৈছে আমি যদি হৈয্য কৰিব পাৰো সিহঁতে তথাপিও হৈয্য কৰিব নোৱাৰে মানে।
নোৱাৰিব আগমতে সৰুৰে পৰাৰা ঠাণ্ডা তেনেকৈ পাই অহা মানুহ।
তাকে তো। সেইটোৱে সিহঁতে টো, উম উম উম। সেইটোৱে নোৱাৰে কোনো চবেই নোৱাৰে দেখোন
তেনেকুৱা হলে মানহ মই তেনেকুৱা কৰম হলে
উম তাকে তাকে মানে আমিও এতিয়া গম পাইছা নে ঘৰত বোলো এচি এটা লও আৰু এ চি এটা লও বোলো হেৰি গৰমতটো পৰে যোনদিনাখন ভাবো এচি এটা ল'ম বুলি সিদিনাখনে বৰ সিদিনাখনৰ পৰা মানে দবা পিঠা বৰষুণ দিব আৰু একেবাৰে পাঁচ ছ দিনৰলৈকে তাৰপিছত আৰু সেইটো আকৌ হেৰি হৈ যায়গে প্লেনতটো ড্ৰপ হৈ যায় পাছত আকৌ গৰম আহিব সেনেকেই কৰি আছো একেবাৰে
কিযে হব আৰু
তাকে বাকী কি কৰিবা এতিয়া
এতিয়া তেনেকুৱা একো ভবা নাই বাৰু
উম
তুমি কৰ'বাত ওলাই যাম বুলি ভাবিছা নেকি
এ গৰম খত ওলাই গৰম খত ওলাই নাযাও যোৱাকালি মই এই লগৰ এজনী ঘৰৰ পৰা ফুল আনিছিলো মানে প্লান্ত ক বা পিচ লিলি তাৰ পিছত আৰু এটা কবা কচু পাতৰ নিচিনাকে তাকে ৰুব লাগিব অকমান মানে অকমান ৰ'দটো বোলো জামক আবেলিটো হক তেতিয়া ধুনীয়াকে ৰুই দিম আৰু
অলপ বতৰটো ঠাণ্ডা
অ তেতিয়াহে আনি পিনে পানী দে অকমান ডুবাই থৈ দিছো সিহঁতক
মানে বহুত ভাল পাওঁ, এনেকৈ ফুল এইবিলাক প্লাণ- ছালন ৰুই মানে বৰ ভাল লাগে আজিকালি চাবাচোন। সেউজীয়া হৈ থাকিলেই ভাল লাগে গোটেই ঘৰখনন হয়নে। সেইটোয়ে মানে বেছিকে মেইনটেইন কৰিব লাগে আৰু যে পানী-চানী দিব দি থাকিব লাগে কেতিয়াবা যদি এস এসপ্তাহমানলৈকে মানুহ ঘৰ নাথাকো গোটেই হোপা শুকাই খিনাই নাইকিয়া হৈ যায় একেবাৰে।
তাতে আৰু টাবত ৰোৱাটোতো সেইটো অনবৰতে যতন লৈয়ে থাকিব লাগিব। মাটি হলে একো কথা নাই বাৰু। কিবা নহয় সিহঁতে জীপ পাই থাকে।
উম সেইটোয়ে জানা টাবত ৰুলে মানে সেইটোয়ে বেয়া আৰু কিন্তু মাটিত ৰুলে আৰু বস্তুবিলাক ডাঙৰো হয় বাৰু মানে যেনেকে তোমাৰ ক্াবত যদি তোমাৰ এটা নৰ্মেল চাইজত থাকে মাটিত ৰুলে সিহঁতে তাতছে দুগুণ তিনিগুণ ডাঙৰ হয় কিন্তু সেয়া আৰু উ হা সেইটোয়েতো আৰু আৰু তাৰ পিছত মানে হেৰি কি কয় মাটি ৰুলেতো একো তেওঁলোকক যত্ন ল'ব নালাগে। সিহঁতে নিজে পানী পাই নিজে সিহঁতি চব লৈ থাকে হয়নে নহয় কিন্তু টাবত ৰুলে মানে যতন ল'ব লাগে বৰ এই সময় নোহোৱা মানুহৰ কাৰণে
সেইবিলাক ধনী ধনী মানুহ ৰ সেইবিলাক এইবিলাক যে যিবিলাক মালি সেই মানে টাইমটো মতে পানী দিয়া
উম
সাধাৰণ মানুহে এতিয়া প ফুলত পানী দিবোৰ ৰাখিবৰ কাৰণে এতিয়া মানুহ ৰাখিবতো নাই
উম নোৱাৰি নোৱাৰি নোৱাৰি ঠিক কৈছা তুমি মানে এ আমাৰ মধ্যবিত্ত মানুহখিনিৰ কাৰণে মানে নিজে চব কৰিব লাগে যে চবফালে কি ক'ম আমাৰ সেই মধ্যবিত্ত মানুহখিনি মানে দিগদাৰ হৈ যায় আৰু
উম
উম বাকী তোমাৰ এক্জাম চলি আছে বোলে কেনেকুৱা ভাল হৈছে নে একজাম
উম ঠিকে থাকে গৈছে আৰু এটা গৈছে আৰু এতিয়া চাৰি এটা বাকী আছে কালি আছে আৰু এটা
অ অ অ ভালেই দিয়া সেনেকেই কৰি কৰা ভাল তোমাৰ কি তুমি তুমি কে কে কৰিছা ন
অ কেকেইটা কৰিছো
অ অ ভালেই দিয়া ভালেই হৈছে আজিকালি মানে সেনেকেই বহুত মানুহে ডিগ্ৰী বিলাক ল'বলৈ পাইছে আগতেটো তেনেকুৱা নাছিলে হয় নে নহয় আগতেটো ৰেগুলাৰ আছিলে ৰেগুলাৰ কৰিব লাগিব এতিয়া কৰিছে মানুহ বিলাক আৰু সেইবিলাক মানে হেৰি ইম্পৰ্টেঞ্চো বাঢ়িছে আগতছে বহুত
উম
হেল্ল'
হয় শুনি আছো মই শুনিছানে
অ শুনি শুনি আছো দিয়া কোৱা
অ আগতকৈ বোলে এতিয়া শিক্ষা ব্য্ৱস্থাটো অকনমান উন্নত হৈছে যিহেতু আগতেতটো আৰু কে কে বুলি কলে এতিয়া আগতে মানে মানুহে হেৰি কৰে কেকে কিনো আছে বুলি পোলে হয় ন নহয় এতিয়া মানে এতিয়া কবলৈ গলে এখন চাৰ্টফিকে আৰু বেলেগ ইউনিভাৰ্চিটি চাৰ্টিফিকেট সেই একেই কাম দিব
একেই কাম দিব আজিকালি উম আজিকালি চোৱা আজিকালি মানে মানুহে বেছিকে গুৰুত্ব আমাৰ চাৰ্টিফিকেটত নিদিয়ে আজি কালি তোমাৰ ইস্কিলচত দিব। তোমাৰ যদি ইস্কিলচ যদি ভাল তোমাৰ চাৰ্টিফিকেট বহুতে নাচায় আজিকালি হয় নে নহয় কিন্তু ডিগ্ৰীটো লাগে মানুহ আমাৰ আমাৰ যিহেতু এতিয়াও সেইবিলাক চলি আছে প্ৰথা কি নাই ডিগ্ৰীটো লাগিব চৰকাৰী চাকৰি লাগিব সেনেকুৱা টাইপৰ ত সেইটো কাৰণে মানে মান মানুহ বিলাকো বহুত প্ৰেছাৰত আহি গৈছে আৰু সামাজিক প্ৰেচাৰত
হয় হয় তুমি এনে কি কৰিম বুলি ভাবিছা নেকি মানে
মই কৰিম বুলি ভাবিছো কি হয় নাজানো আৰু এলাহে লাগে দেখোন আজিকালি পঢ়িবলৈও কিতাপ খনৰ ওচৰলৈ যাও টোপনিয়ে যাওগে ইমান এলাহ লাগে এলাহ লাগে অঔ কি যে হব!
কি যে জীৱন
মানে সেইটোয়ে পঢ়ি থাকিলে ন পঢ়ি থাকিব লাগে এই মাজত তে যদি দুই তিনি বছৰ গেপ হৈ যায় ন বৰ এলাহ লগা হৈ যায় তুমি মানে সেইটো হেৰিত নোপোৱাই যোনটো তুমি গতিত যাব লাগে ন যোনটো তোমাৰ ৰিডম থাকে পঢ়াৰ সেইটো মানে তুমি আকৌ এটা সেইটো ৰিদম আনিবলৈ বহুত টাইম লাগে মানে
পঢ়ি থাকিলে এতিয়াৰাহে পঢ়িবই লাগে বুজিছা। বেগ দি যোৱাৰ পিছত মানে সেইটো মানে হৰিটো চখটো নাথাকা হৈ যায় বুজছানে? অ' হেল্ল'ও হেল্ল'ও অঁ হয় হয়। উম। হয়, শুনিছো শুনিছো মই শুনি আছো দিয়া ক
কে হৈ গ'ল যে।
নহয় মই শুনি আছো, হৈ মাত তোমাৰাহে মাতটো নাইকিয়া হৈ গ'ল।
অঁ মই বোলো মাত বোল নিদিয়া হলা যে মই বোলো শুনাই নাপালা নেকি তুমি?
নাই নেটৱৰ্ক অকমান প্ৰব্লেম দিছে, কোৱাচোন।
অঁ, নেটৱৰ্কৰ আজি প্ৰব্লেম দিছে এই বৰষুণটোৰ কাৰণে চাগে, গম পাইছা? লোড শ্বেডিং সেইবিলাক হৈ আছে যে।
কাওৱে ধ্যান
উম।
ডাৱৰীয়া হৈ দেই চাগে দেই আজি বটৰটো ডাৱৰীয়া হৈ অঁ শুনি আছো শুনি আছো।
এতিয়া কি শুবা নেকি?
এতিয়া নাই নোশু নোশু এতিয়া ক'ত শুব পাৰা এইখিনি সময়ত
উম উম উম।
উম।
অঁ অঁ অঁ
হয় দিয়া হয়।
ঠিকে আছে বাৰু, ভালেই শুব নালাগ এদিনত শুলে বৰ বেয়া হয় গম পাইছা মানে গা-চা বেয়া লাগে, টোপনি পিছত ৰাতি টোপনি নাহে টোপনি দেৰিকৈ আহিব। তাৰ পিছত পিছদিনাখন আকৌ দেৰিকে উঠ ভাজে এনেকে হ'লে মানে গোটেই মানে চাৰ্কুলটো বেয়া হৈ যায়গে তোমাৰ সেইটো কাৰণে বহুত প্ৰভাৱ পৰে মানসিক, শাৰীৰিক চবতে প্ৰভাৱ
হয় দিয়া গেছৰো মোৰ বৰ হয় বুজিছা গেছ উঠে মানে মোৰ। দিনত শুলে মূৰৰ বিষ হয়,
হ'লেও মানে গেছবিলাক উঠে।
যিটো মানে ভগৱানে স্বেডিউল বনাই পঠিছে ন সেইটো মতে আমি মানে নকৰো যে
এয়া নকৰিলে এনেকুৱাই হব বুজিছা
হয় দিয়া
বাৰু ঠিকে আছে দিয়া ৰাখিছো ন।